হেল্ল',
অহ কি খবৰ বহুত দিনৰ মূৰত
তাকে।
কি খবৰ তোমাৰ?
ভালে দিয়া তোমাৰ?
এই আছোঁ চলি ভালই মাজত।
হা
আছোঁ চলি ভাল -বেয়াৰ মাজতে।
অ' মোৰো তেনেকুৱাই আৰু ভালেই আৰু।
অহ, আজিকালি ক'ত তুমি? ঘৰত, ক'বাত যে সোমোৱা বুলি ওলাইছিলোঁ শুনি- শুনি শুনিছিলোঁ মাজতে
এৰি দিলোঁ।
কিয়?
এ নাই, তিনিমাহ মান কৰিলো চেলেৰী টাইমত নিদিয়ে ৰুম লৈ আছিলো
তাৰ পিছত দিগদাৰ হয় ন' তেনেকে ঘৰৰ পৰাই যদি খুজিয়ে থাকিব লাগে পইচা আৰু কিনো
গম পাইছোঁ কাম কৰাৰ একো অৰ্থ -একো অৰ্থই নাথাকে তেতিয়া
এতিয়া পঢ়া -শুনাও কৰি আছো অকমান চাকৰি -বাকৰিৰ কাৰণে আকৌ চাইও আছোঁ।
পৰীক্ষাৰ দিনটোৱে খুব খবৰ ওলোৱা নাই কিন্তু হ'লেও এতিয়াৰ পৰা অলপ পঢ়ি থাকাটো ভাল।
অহ, পঢ়ি আছোঁ। আৰু চাওঁ এইবিলাকত ভাগ্যও লাগেতো ভাগ্যবিলাকৰ কথা আছে।
আকৌ
কৰ'বাত কিবা খবৰ পালে জনাবাচোন।
বাৰু তোমাৰ খালী ফোন নম্বৰটো আজি কিব ফোনটো এনেকৈ খুচৰি থাকোঁতে হঠাত দেখিলোঁ
অ ভালে কৰিলা ফোন কৰিলা।
মই খবৰ লোৱা নাই কি কৰিছে এবাৰ সুধি চাওঁ আৰু খা খবৰো লোৱা হোৱা নাই বহু দিন।
অ ভাবিছিলো এবাৰ যেতিয়া যেতিয়া আছিলো ৰুমত তেতিয়া বোলো ফোন কৰিম এনেকুৱাতে ভাবিছিলো তাৰপিছত এ এনেকাই খেলি মেলি। চিফ্ট কৰিলো আন চিফ্ট কৰিলো
সেইটোৱে আৰু ঘৰত বহি বহি তেওঁ কৰিবও মন নাযায়
অ আৰু কোৱা কি। কৰি কি চলিছে?
কোম্পানী এটাত সোমাব। হল দুবছৰমান হ'ল। তাৰে কাম কাজবিলাক চাই আছোঁ।
অ কিবা থাকিলে জনাবাচোন।
অ থাকিলে মানে এতিয়াতো নাই তেনেকৈ মই কিবা তোমাৰ যদি কোৱালি ফিকেশ্যনবিলাক মিলাকে কিবা পাওঁ মই জানাম তোমাক
অঁ হ'ব দিয়া
আৰু কোৱা ঘৰত কি খবৰ? ঘৰত কি খবৰ? অ তোমাৰ ভাইটি আছিলে ন?
অ ভাইটি আছে উম ভাইটি আছে।
কি কৰি আছে
আছে সিও এনেকে কোম্পানী এটাত সোমাইছিলে। সেইবিলাকে আৰু ট্ৰাই কৰি আছে বেলেগতো। মোৰ দেউতাৰো মানে মাজতে গাটো বেয়া হৈছিলে সেইকাৰণেও আচলতে বাদ দিলো চাকৰিটো।
দেউতাৰ লগত অলপ লাগিব লগা হ'ল মানে তোমাক চিভিখন পঠাই থৈ দিম নেকি মই
অঁ দিবাচোন তোমাৰ ভাইটিৰখনো দিবা। ভাইটি কিমান বি এ লৈ পঢ়া? হয় যায়
অঁ ভাইটিয়ে মানে অলপ ঘৰটো এৰিব নোখোজে
অ আৰু কি বা কম্পিউটাৰৰ সেৰি চা চাৰ্টিফিকেট কিবা আছে নেকি ভাইটিৰ বা তোমাৰ?
আছে দুইটাৰে আছে।
মানে কামবোৰ জানানে দুয়ে কাম মানে কি আৰু বেছি কাম একো নাই তোমাৰ এক্সেলৰ আৰু এম এছ প'ৰ্ এই টাইপ কৰা আৰু এক্সেলৰ সেইখিনি কাম জানিলে হৈ যাব পাৰিলে
অ জানো জানো। জানো অলপ কিবা নাজানিলে শিকি লব পাৰিম অ
সেইখিনি কাম যদি জানা মই কিবা প'ষ্ট ওলালে তোমালক ক'ব পাৰিম। এতিয়া মানে কামবোৰ হয়তো কামবোৰ আমাৰ
প্ৰায়বোৰ জানোয়ে অলপমান দুটামান শিকিব লাগিব আৰু।
অহ হব বাৰু সেইবোৰ আৰু দুদিনমান বহিলে শিকি যাবা।
অহ
নে কোন হয়
জীৱনটোত বহুত কষ্ট ন? পঢ়া শুনা দিনকেইটালেকে ঠিকে আছিলে।
স যে কামত সোমোৱাৰ পিছতহে গম পোৱা যায়।
তুমি ঘৰত থাকি অহা যোৱা কৰা নে কি?
নাই মই ওপৰতে ৰুম এটা লৈছো। মানে অফিচৰ ওচৰত অফিচটোতো মোৰ ইয়াতে নহয়। ইছমল ইয়াতে এই গুৱাহাটী, গুৱাহাটী পাব নালাগে।
অ
মই জালুকবাৰীৰ পৰা অলপ সিফালে ভুটা নগৰৰ ফালে সোমাই যাব লাগে। মালি গাঁও হৈ যাব পাৰা জালুকবাৰীহৈও যাব পাৰা।
সেইয়াই অকলে থাকা নেকি?
অকলে মানে ৰুমত এজন আছিলে আৰু সিও চাকৰিত এৰিব চা- গে দুমাহ নে তিনিমাহ আছে। তাৰ ঘৰত সমস্যা তাৰপিছতে এটা গতিকে চাকৰি এৰিব ঘৰৰ ওচৰতে কিবা এটা পোৱা বুলি কৈছে। কিন্তু ইয়াতে আকৌ তোমাৰ ন'টিচ পিয়ড থাকে যে
অহ অহ
সেইকাৰণে যাব পৰা নাই। এয়া আৰু দুমাহ বা দুইমাহ তেনেকুৱা সময় আছে। তাৰপিছত ইও যাবগৈ।
উম
সেয়য়াই আজিকালি বহুত কামো ওলাইছে ৱৰ্ক ফ্ৰম হোম কৰিব পৰা।
সেইবোৰতো ওলাই সেইবোৰতো চেষ্টা কৰিব পাৰা তুমি। মানে এইটো কোৱা নাই যে মানে তুমি পঢ়িম বুলি যদি ভাবিছা তেতিয়াহ'লে পঢ়া ভালকে
অ
কিন্তু কেতিয়াবা ধৰা বিৰক্তিও লাগে কিমানো পঢ়ি থাকিবা। ক'বই নাই। তেতিয়া মানে কি আৰু তোমাৰ পাৰ্ট টাইম হিচাপে অলপ কাম কৰি অলপ অলপকে তেনে পইচা থাকে আৰু নিজৰ খৰচটো বেলেগ নহ'লেও ধৰা তুমি এঘণ্টা কাম কৰি যদি এঘণ্টা কাম কৰি যদি তুমি হাজাৰ টকা এটা কোৱা কিনো দিয়া এঘণ্টা এটা দিলা আৰু তোমাৰ সময় কিনিও গ'ল।
উম
পইচাটো পালা অলপ।
সেইটোয়েটো মানে পঢ়িতো থাকাই যায় হা পঢ়ি আছো এনেকুৱাও নহয় আৰু কিবা কিবি পৰীক্ষ- ক্ষাত দিলো।
ত' তোমাক এবাৰ কৈছিলোও চাগে কিবা এটা দিছিলো।
অহ, কৈছিলা তুমি যোৱা বছৰ দিছিলা নেকি? ডিচেম্বৰ মানত, ডিচেম্বৰ নে অক্টোবৰত দিছিলে চাগে। হ'ব দে আৰু। এবাৰতে যে পায়ে যাবা তেনেকুৱাটো নহয়। ময়ো দি আছোঁ কিবা-কিবি, যিকিছোঁ যিখিনি দিব প হ'ব গোটেইখিনি দিছোঁ।
এটা মানে বয়সৰ পিছত মানে তোমাৰ অলপ হে হৈ যায় ন। তাই মোক
অ আৰু মানে এবাৰ হাতত যেতিয়া পইচা আহি যায় তোমাৰ পঢ়িব মন নোযোৱা হৈ যায়। এ'ঘৰত বহি থাকিলে তোমাৰ সেইকাৰণে মানে মনটো বেয়া লাগি থাকে ধৰা এইখন কৰলো মই নিজে খিংখিঙে হৈ যায় মনবোৰ। তেনেকুৱা হয়।
গভমেণ্টৰ এটা বয়সৰ সীমা থাকে ন'। সেইটো কাৰণেও অলপমান এটা চিন্তা এটা হৈ থাকে আৰু যে কি হব আৰু সেইটো বয়সলৈকে যদি নহয় সেইটো বয়সৰ পিছত কি কৰিম? এনেকুৱা টাইপৰ এটা কথা
সেইটো হয় বাৰু কিন্তু মানে চিন্তাবোৰ ভাবি থাকিলেতো নহ'ব তেওঁ যদি পঢ়া সময়খিনি যদি অকল চিন্তা কৰি থাকে দিওঁ কেনেকে
উম, হয়েই বাৰু তুমি ঠিকে কৈছা। আৰু আজিকালি মানে পঢ়াটো এনেকুৱা হৈ গ'ল ইমান খিনি মানে তোমাৰ যদি তুমি অনলাইন পঢ়ো বুলি ভাবা ইমানটা প্লেটফৰ্ম
অহ, ইমানটা প্লেটফৰ্ম এতিয়া কোনটোৰ পৰা কি ছাবজেক্ট পঢ়িম এতিয়া ধৰা তোমাৰ এজন মানুহেই এই চব বিষয়বিলাকতো ভালকৈ পঢ়াব নোৱাৰা মানে কি আৰু সম্ভৱ নহয়। চব বিষয়ে ইমান জনাটো এজনে তোমাৰ এই হিষ্ট্ৰিও পঢ়াব, পলিটিও পঢ়াব।
আৰু সেনেকুৱাও হৈ যায় কিতাপ পঢ়িম নে মোবাইলত পঢ়িম এনেকোৱাও তাৰ মানে
কিতাপবোৰো এতিয়া নোপোৱা হৈ গ'লো ন।
অ অ আগতে ভাল আছিলে সেইটো উম।
কিতাপবোৰটো গোটেই বদলাই দিলে।
কিতাপবোৰ থাকোতে ভাল আছিলে অলপ চি
ভাল আছিলে তেতিয়া, পঢ়িও ভাল লাগিছিলে।
অহ। এতিয়া ধৰা ব বহুত কেইজন অনলাইনত টিচাৰে ভাল পঢ়াই বহুত
ভাল পঢ়াই মই বেয়া তাত পোৱা নাই হ'লেও
কিন্তু নিজে
নিজৰ ওপৰতে তেতিয়া মানে ভাল যিটো ভাল তেতিয়া মানে এইবোৰ দুধুৰ মুধুৰ লাগে নহয় জানো।
অ নিজে মানে কিতাপ খিনি পঢ়িলে তোমাৰ এটা পুংখানু পুংখ এটা সেই হৈ যায়।
আ এতিয়া মানে এইবোৰ চাই চাই কিতাপ পঢ়িব মন নাযায়।
নাযায়। আৰু মোবাইলটোত কি হয় তোমাৰ ধৰা ইউটিউবত পঢ়িম বুলি ভাবিলো, পঢ়িও আছো সেইখিনি টাইমতে কিবা মেচেজ এটা আহ হিলে ধৰা অনলাইন থাকিলে কিবা আহিলে অ' সেনেকুৱা ধৰণৰ বস্ত বস্তু বিলাকে বহুত মানে তোমাৰ পঢ়াৰ ৰাস্তাটোৰ পৰাই মানে তোমাৰ উম, বতাহে কৰি দিয়ে আৰু ডিষ্টাৰ্ব এটা হয়।
বাকি ভাত পানী খালা?
ভাত পানী খালোঁ তুমি কি বনালা হেল্ল', হেল্ল', হেল্ল'